হ হেল্ল'? কি কৰি আছ?
আছো এনেই, তুমি?
এ মইয়ো শুই আছোঁ। ভাত খালা?
অ'
উম, ময়ো খালো।
উম, মইও খাইছোঁ। দালি আৰু হেৰি কণী।
অ'
তুমি?
মই সেই চিকেন, দালি আৰু সেই আছিল আলু ভাজি আছিল।
হয়
তোমাৰ ঘৰ ক'ত?
মোৰ ঘৰ বৰপেটা।
অ'
তোমালোক হোষ্টেলত থাকা নেকি?
হ
হোষ্টেলত চিকেন নিদিল আজি?